হেল্ল'।
অ' শুনা পাইছা নে?
পাইছো পাইছো, ক'।
কি, কি কৰি আছ?
এ ৰাতিপুৱা উঠিলোঁ, উঠি পেলাই তোৰ বতৰটো ভাল দেখি অলপ পথাৰলৈ যাম বুলি ভাবিলো।
এতিয়া আকৌ ৰ'দ টো দিছে বোলো পথাৰলে নাযাওঁ, সময়াই চাউলকেইটা আনিবলৈ আছে সেইকেইটাকে আনি ল'ব লাগিব।
তাকে মইয়ো ভাবিছিলোঁ দেই প্ৰথমতে যিটো মানে বতৰো অলপ ক'লা কৰি আহিছিলে নহয়।
উম।
বোলো বতৰটো আহিব তেতিয়া আমাৰ মানে তোৰ যোনকেইটা মাটি এতিয়া বোকা দি থোৱা কেইটা শুকাই গ'ল সেইকেইটা মানে তেতিয়া নোহোৱাকেও ৰুব পৰা হৈ গ'ল হেতেন, কিন্তু এতিয়া আকৌ মানে ৰ'দটো ওলাই আহিছে আৰু গম পাইছো আৰু এই বৰষুণতটো নাহে আৰু।
নাই খৰ মাৰিব এইবাৰ গম পাইছা নাই মই বহুতেই কোৱা শুনি আছো একদম খৰ মাৰিব বোলে এইবাৰ।
অ' অ' মইয়ো গম পাইছো।
এইবাৰ খেতিয়কৰ অৱস্থা কি হয় ঠিক নাই।
তাকে আমাৰ বাৰু ভালেই হ'ল বাৰু অলপ আগতে বানপানী এটা আহোঁতে যথেষ্টখিনি অ মানে অলপ ৰৱাই ৰুই দিয়া হৈ গ'ল ন, সেইকেইটা মানে তোৰ এতিয়া সজাল ধৰিয়ে গ'ল আৰু এই সেইকেইটা নমৰে আৰু এতিয়া।
এ তহঁতৰ বহুত সোনকালে ৰুই দিয়ে তহঁতৰ মাটি খিনি আমাৰ ফালে এইফালে মানুহে কিছুমানৰ নাঙল লগোৱাই নাই এতিয়াও মানুহে ধৰ আৰামছে গৰু এৰাল দিবলগীয়া মানে পাই আছে কিছুমানে পাছবেলালে গৰু এৰিও দিছে মানে ইমান খেতিটো হেৰি হোৱা নাই। লেট হয় কিয় জানো পাই ইমান পিছলে থৈ দিয়ে।
এ নহয় আমাৰ হেৰি মানে তোৰ আগতে ধৰি লও আমাৰ গোটেই কেইদৰা মাটি নিজে কৰে যে।
অ।
মানে আমাৰ সোনকালে আদায় কৰিব লাগিব ন মানে নহলে তোৰ ধৰি লও এতিয়া ইখন পথাৰত ৰাস্তাতো নাথাকিব নহয় অলপ ভিতৰলেহে আছে মাটি কেইটা।
অ অ সেইটো হয় কিন্তু দেই সেই সমস্যাটো হয় আমাৰ ইয়াতে বহুত মানুহৰ এতিয়া সেই বেলেগৰ বেলেগে ৰুই দিলে সিহঁতৰ বাট মৰিব বা টেক্টৰ চেক্টৰ নোসোমাই ন। সেইটো কাৰণে সিহতেও ৰুবলগীয়া হৈছে মই আমাৰ কাষৰ ঘৰ মানুহে কথা পাতি থকা শুনিছো আৰু। এ আমুকে এনেকে ৰুই দিছে গতিকে বাটটো মৰি যোৱাৰ আগতে আমি হালটো বোৱাই বোকা গদ দি পেলাই মানে ব বোকাটো দিলে নিশ্চিন্ত আজৰি আৰু তাৰপ পৰা সিহঁতে গোটেই বাটটো মাৰিলেও শেষ আৰু কোনো ৰৈ নাথাকে ন কাৰণ যাৰ যাৰ মাটি বেছি আছে এতিয়া তহঁতৰ ছ ইমান ইমান মাটি আছে আগতীয়া পৰা ৰুলে তহঁত একেবাৰে লাষ্টলে শেষ হবগে।
অ সেইটোয়ে মানে এইটো আগতীয়াৰ পৰা নোৰলে আকৌ পিছত দেৰি হৈ গুচি যাব নহয়। আৰু মানে তোৰ এ টাইমটো নিমিলিবগে সেইটো কাৰণে মানে অলপ আগতীয়া পৰা ৰুলে তো গোটেই কেইটা ধৰি লওঁক। খতম হৈ যায় আৰু জোখৰ টাইমত।
অ।
সেইটোৱে মোক আজি মায়ে কৈছিলে। আজি ইণ্টাৰ্ণশ্বিপ যাব লাগিব আমাৰ বাইদেউজনীয়ে আজি মাতিছে দেখোন। তাকে মায়ে
তাৰাপা আকৌ কাই কাইলে থানালে যাব লাগিব আৰু চিষ্টেম নাই সেইবোৰ।
খানালে তাকে ভাবিছো আজি মই বাইদেউজনীৰ লগত পাতিম, আৰু লগৰ কেইটাৰ লগতো পাত পাতিম মানে ক কাইলে নাযাও বুলি মই ত' ক'ম আৰু কাইলে আমাৰটো বোকা এনেকে সৰহকে দিব মই তাত থাকিব লাগিব বুলি ক'ম।
এ চাহ তো কি আছিলে বিষয়টো মাছৰুম কাল্টিভেশ্যন। অ অহ কি এইটো হেৰিহে গ্ৰীণ কিবা হে নাৰ্চাৰীনো কি আছে ইমান জানিব লগা কথাই নাই দেখোন নাৰ্চাৰীত কিমান তাৰ আৰু কৰি আছে নেকি কি চোকা চে চুকা কৰিছে নেকি
মোৰ একো প্ৰব্লেম নাই কথাটো মই মানে তোৰ ধৰি ল, মই তোৰ এদিন গৈ ফটো কেইটা মাৰিব পাৰিলেও মোৰ যথেষ্ট আৰু মানে তোৰ নাৰ্চাৰীত, কি গছ কেইটাৰ বিষয়েহে জানিব লাগে আৰু ফুল কেইটাৰ বিষয়ে। সেইকেইটাটো বেছিক ন সেইকেইটা বেছিক ত নৰ্মেলি মোক বেলেগ, ঘ ঘপকে কৰিলেও মোৰ মনত থাকি যাব মানে।
এই এইবোৰ, কেনেকে তো গছ গছনি মেইনটেইন কৰে কোনটো পৰিৱেশত কোনটো, গছ ফুল হয় আকৌ আমি ৰ'দত কোনখিনি ফুল থ'ব নালাগে বৰষুণত কোনখিনি ফুল থ'ব নালাগে বা গছ, থব নালাগে সেইখিনি কথা সেইখিনি কথা আজিকালি ইন্টাৰনেটত গোটেই বিস্তাৰিত হৈ আছে, তই ইমান সেইটো কাৰণে চিন্তা কৰি লাভ নাই।
নহয় মই চিন্তা কৰা নাই মই সেইটো কাৰণে কিন্তু মানে, বাইদেউ জনীয়ে মাতিছে মানে বাই মানে বাইদেউজনীয়ে যাব গৈছে বা মই মানে বাইদেউজনীক এ আগতে, কৈছিলো। বোলো আমি দেখোন এদিন এদিন আহি গোটেই কেইটা ফটো মাৰি পিছদিনা বোলো। অঁ অ এনেকে অভাৰ ভিউটো লৈ গুচি গ'লে হৈ যাব। কিন্তু মানে বাইদেউজনীক, অ'। নহয় বি বাইদেউজনী,
পাঁচটা ছটা চোলা লৈ যাবি এখন এখন ফটো মাৰিব হে লাগে তই আৰু পাঁচটা ছটা ন' পাঁচটা ছটা ফটো মাৰিবি। এ এটা টিচাৰ্টত দু দুবাৰকৈ ফটো মাৰিবি বা তিনিবাৰ মাৰিবি।
মই মই সেইটোকে আইডিয়া কৰিছিলো মই কৈছিলো যে বাইদেউ জনীক মই প্ৰ, প্ৰথম দিনাই পোন্ধৰটা বা বিছটা ফটো মাৰি ল'ম। এদিনতে তাৰ পিছদিনা, মান আহি গোটেই গছ বোৰ পা যিবোৰ শিকিব লগা আছে গ গোটেইকেইটা অভাৰভিউ টো লৈ ল'ম তাৰপিছত এই তেনেকে হৈ যাব আৰু লাষ্টৰ একদম লাষ্টত চাৰ্টিফিকেটটো আনিবলৈ যাম বুলি কৈছিলো। কিন্তু বাইদেউজনীয়ে কোৱা মতে তোমালোকে এ মিনিমাম চাৰি পাঁচ দিন মান আহিবা। কিবা এটা শিকিব লাগিব নহলে মানে আমাৰ নাৰ্চাৰীৰ বদনাম হোৱাৰ সম্ভাৱনা এটা থাকে যে,
এই ৰাম সিহঁতে শিকালো নিখিকালো তহঁতে যিখিনি লিখিবি নহয় সেইখিনিয়েটো লিখিবি না।
অ' সেইটোৱে মানে ইহঁতি কৈছে অ' এতিয়া ভালকে নিশিকালে বুলি ক'ব আকৌ পিছত মানুহ আহিবলৈ হেৰি কৰিব। সেইটো কাৰণে তোমালোকে আহিবা বুলি কৈছিলা তেওঁ মই বাইদেউজনীক ক'লো মই মানে ক'ম মানে মই ইমান এফৰ্ড কৰিব নোৱাৰো মানে চাৰিদিন পাঁচ দিন অহা যোৱাটো কৰিব। মই নহ'লে ঘৰৰ ওচৰতে ল'লোহেঁতেন মই ইমান দূৰত লোৱা অৰ্থটোৱেই এইটো যে মই কম সময়ৰ ভিতৰতে মানে, বস্তুটো খতম কৰিব পাৰো।
অ', অ', এনে সিহঁতে যাতে আৰু বেলেগে কাম কৰিছে নে নকৰিছে আগতে তোৰ, ইণ্টাৰ্ণশ্বিপটো আগতেওতো দিয়ে না হম, পইচা পাতি লয় নেকি?
পইচা পাতি নলয় চাৰ্টিফিকেট দিওঁতেই সেইটোৱে ভাল মানে।
অ' এনে মানে একচুৱেলি সিহঁতৰ নাৰ্চাৰী, তাহতে মানে এটা প্ৰমোচনো কৰাইছে গ'ম পাইছে নাই এটা প্ৰকাৰে।
অ', অ', এই মানে ভিডিঅ' এটা বনাই দিয়া লাষ্টত গ'ম পাওঁ নাপও,
ভিডিঅ'টো ভিডিঅ আকৌ চাৰ্টিফিকেটটো যে দিছে, তই চাৰ্টিফিকেট, তোৰতো এটা প্ৰমোচন কাৰণ পইচা পাতি নলগা পইচা দিলেহে ধৰ হেৰি নাই এতিয়া তই, চাৰ্টিফিকেটৰ মোক কথা ক'লে ন' মোৰতো কেতিয়াবা মন যাব ন' যে কোন নাৰ্চ নাৰ্চাৰী ন' ইমান যে, চাৰ্টিফিকেটৰ পইচাটো নলয় কেতিয়াবা যাম, কিবা যে প্ৰয়োজন হ'লেই মইতো তোকে ক'ম না যে তই সেই যে নাৰ্চাৰীত যে কৰিছিলি। সেই নাৰ্চাৰী খনৰতো নাম্বাৰ দে কিন্তু এতিয়া সিহঁতে যদি পইচা পাতি কথা যদি আহি যায়। তইতো কবি নাই এইখন ভাল নহয় বাদ দে পইচা পাতি কিবা কিবি ধেৰ হ'ব।
নহয় সেইটো সেইটোয়ে কথাটো কৈছো মানে তোৰ ধৰি লোৱা এতিয়া মই যদি বেলেগত যদি কৰাহেঁতেন।
অ'।
মোৰ ঘৰত মানে মই কম্পিউটাৰৰ বাইদেউ এজনীৰ লগতো পাতিছিলো কথাটো। কম্পিউটাৰৰ বাইদেউ জনেীয়ে কৈছিলে মানে ত' চাৰ্টিফিকেট খনত পাঁচশ টকা দিব লাগিব আৰু ডেইলি আহিব লাগিব বুলি কৈছে মই ডেইলি অহা যোৱাইতো ধৰি লো বিশ দিনত চাৰিশ টকা গ'লেই আকৌ পাঁচশ টুটেল এহেজাৰ টকা গুচিয়ে যায় মোৰ। কিন্তু মই মানে এই মই দূৰত গৈ মানে এই এই মই দূৰত গৈ মানে এইটোৱেই মিলাইছো যাতে মই তিনদিন বা দুদিন গৈ তাত হেৰিটো কৰি তাৰ পৰা চাৰ্টিফিকেটখন আকৌ ফ্ৰী দি দিব বুলি ক'লে যে মানে চাৰ্টিফিকেট খনৰ দামতেই অহা যোৱাতটো হৈ যাব তেতিয়া মোৰ এক্সট্ৰা পইচা কেইটা বাচি যাব ন'। এতিয়া ধৰি লোৱা আমাৰ এতিয়া ফাইনেন্সিয়েল কণ্ডিশনটো বহুত বেয়া নহয় তো যেনেকে তেনেকে মিলাবলগীয়া হয়। মানেটো কেতিয়াবা ফৰ্ম ফিলাপৰ সময়তো পইচা গোট নাখায়। এনেক তোৰ অবাবত মানে খৰচ কৰি এনেকে লাভ নাই ন'। য'ত মানে তোৰ সুবিধাটো হয় তাতহে মই কৰিম ধৰি ল' তেনেকুৱা আৰু।
সেইটোৱে তোমাৰ এতিয়া আমাৰো সেয়া ইউনিভাৰ্চিটিত এইটো প্ৰগ্ৰেম কমপ্লিট কৰিলে নাই এতিয়া চা প্ৰথমতে সিহঁতক এডমিশন ফিজ বুলি তোৰ ইণ্টাৰ্ণশ্বিপ টোত দিব লাগিব পাঁচশ টকা আৰু মোৰ কলেজৰ পৰা ইমান দূৰ তেইশ চৌবিশ কিলোমিটাৰ ইমান দূৰ হয় তাৰপি ছত মই ডেইলি অহা যোৱা কৰাত টো মোৰ ষাঠি সত্তৰ টকাকেতো গৈ থাকিব গতিকে যেনে তেনে ললেও সিফালেতো মই হাজাৰ বাৰশ টকা মোৰ পেট্ৰলতে খৰচ হ'ব আকৌ খোৱা বোৱা আছেই আৰু ডেইলি ছঘন্টা মানে মই আগতে তো কলেজ কৰি থাকি মোৰ তাকে ছঘন্টা দৈৰ্য নাই মইতো সেই নটা বজাত গ'লে কেতিয়াবা বাৰটা বজালৈ মই ঘৰো পাওঁহি কিন্তু এতিয়া ইহঁতৰ মই দেখিছো আমাৰ লগৰ কেইটা যেতিয়া গৈছে নহয় তাতে দেখিছো সিহঁতে এঘাৰটা মানত যায় ঘৰ পাইহি চাৰিটা মান বজাত। তেনেকে হ'লে নহব না মই সেইকাৰণেতো আৰু ইমান দূৰলে গৈ পেলাই আকৌ এতিয়া পৰীক্ষা চৰিক্ষা বন্ধ হৈছে ইমান ফ্ৰীকে আছো ঘৰতে অলপ থা যাবলৈ মন যায় না য'ত তত যাবলৈ মন যায় ঘৰৰ কাম কিবা কিবি কৰিব লাগে এতিয়া খেতি পথাৰ দিন খেতি কৰিব লাগে। আকৌ আমাৰতো জানো নহ নতুনকে ঘৰ বনাই আছিলো গতিকে ঘৰো সেয়া ঘৰত লাগিবলগীয়া হৈছে মাজতে দেউতা বেমাৰ পৰিলে। গতিকে আৰু এতিয়াতো ডাঙৰ হৈছে না এতিয়া কিছুমান দায়িত্ব আহি গৈছে নাই সেইকাৰণে এইবোৰ মানে কিছুমান অদৰকাৰী বস্তুত লাগিব নোৱাৰো মানে এতিয়া তই ৰিপৰ্টটো বনালো সিহঁতক দিলো এইবিলাক ইহতে পেলাই থৈ দিলে আৰু তাই একো ভেলু দি ভেলু নাই মানে
ইনে ৰিপৰ্ট এটা বনাবহে লাগে সেইকাৰণে মই কি কৰিলো মই আকৌ আমাৰ ওচৰতে তোৰ আমাৰ এইখনৰ পৰা এই দুশ মিটাৰ যোৱাৰ পিছৰ পৰা মানে স্কুল এখন আছে তাতে মই সুধিছিলো দেই প্ৰথমতে, যে মই ইণ্টাৰ্শিপ টো কৰিব পাৰিম নেকি ইয়াতে কি হল মানে মই তেতিয়া ফটো কেইটা মানে ধুনীয়াকে মিলি থাকে সিহঁতৰ ৰাতীপোৱা গলো পুটোককে মাৰিলোঁ, দুটা ক্লাছ কৰিলোঁ আহিলো তাৰপা আকৌ মই আবেলি গৈ পেলাই পতককে ফটো এখন খন মাৰিএ আহিলো হেতেন কিন্তু এ কিন্তু সিয়ে স্কুলখনৰ মানে হেডমাষ্টৰীজনী কি নাজানো মোক কই দিলে নহয় বোলে ইয়াত তেনেকুৱা প্ৰগ্ৰেম একৌ কৰিব নোৱাৰিবা। একচুৱেলি নাজানে নে কি নাজানো আগৰ দিনৰ মানুহ। তাৰ পিছত আকৌ মই আমাৰ চেণ্টাৰতে যিখন আছে সেইখনৰ সুধিলো সেইখনত আকৌ ছাৰজনে ভালে পালে, মানে সিহঁতৰ - মাৰ্ক্স কমি আছে, তাৰপিছত কলে আৰু মই বোলো ঠিক আছে মই ইয়াতে কৰি ল'ম- কিন্তু তাতে যেনিবা সমস্যা এটাই হ'ল, মই তোৰ সদায়তো নাযাও বাট মোৰ মানে - গৈ ভাল লাগিলে, ওচৰতে ন।
গৈ পেলাই ভাল লাগে তো সেইকাৰনে মই টোৰ দহটামান বজাত যাওঁ এইফালেতো - বাৰটা এটা বজাত মই ঘৰলে গুচি আহো। আৰু সেইকণ সময় মই ধৰ এনেই থাকো গৰমতো কাম বন বেছিকে কৰা নহয় গতিকে এনেই থাকো - সেইকাৰণে সেইকণ সময়ত গৈ পেলাই মই ইণ্টাৰ্ণশ্বিপ টো কৰি দিওঁ আৰু লৰা ছোৱালী খিনিৰ লগত ভালো লাগে। কিন্তু ফটো সমস্যাটো আহিলে মানে আমাৰ এইচ আই দিয়ে কৈছিলে যে যোৱা টাইমত আৰু অহা টাইমত এটা এটা ফটো দিবলে মইটো ফটো যোৱা টাইমত- টো মাৰোংগে ধৰ দহটা বজাত গলেও মই দহটা বজাত মাৰি দিওঁ - কিন্তু আহা তাইমত কেতিয়াবা পাহৰি থাকোঁ সেইকাৰণে পিছপা কি কৰিলো দছটা বজাতে মই দুখন দুখন ফটো মাৰি লবলৈ লাগি গ- লো। তাৰ পিছত আও আৰু এই ফটো কেইখন দিয়াৰ আগত - চেটজিপিতিত দি দি পেলাই গোটেই ডেট আৰু টাইট তেত কিছুমান টাইম মানে - এ ফটো কিছুমানে হেৰাই থাকিলে সেইবোৰও চেঞ্জ কৰিবলগীয়া হ'ল। তাৰ পাছত কালি বাৰু ৰিপৰ্টটো বনাই পেলাই হৈ গল দিবলে যাম বুলি ভাবিচিলো এই - এইচ‌অদি লে ফোন কৰিছো আকৌ এইচ‌অদি বুলে কলেজলে অহাই নাই নেক্সট সপ্তাহতে মাতিছে।
অ অ আমাৰো সেই কণ্ডিশ্যনটো সেইটোৱে মানে এতিয়া ধৰি লোৱা আমাৰটো প্ৰথমতে চাৱাৰ কেম এটা দিলে দেই এসপ- তলীয়া। সেইটো মানে তোৰ - এ স্কুল এখনত গৈ মানে তোৰ ক্লাছ নাইনৰ ষ্টুডেন্ট কেইটাক মেথছৰ বিষয়ে অলপ - ক'ব লাগে শিকাব লাগে মানে এই টিচিঙৰ ৰেইলটেতে, তাৰপা আমাৰ এচ- অদিয়ে মানে তোৰ সেইটো এটেডেঞ্চৰ বেচতে মানে তোৰ ছদিন বা পা ছদিন যোনে গৈছে - সেইটো বেছতে মানে আমাৰ ইন্টাৰনেল মাৰ্কটো অলৰেডি প্ৰভাইড কৰিয়ে দিলে। মানে, সেইটো দেখি মানে মনটো ভাঙি গ'ল ন মানে, - টো ধৰিল এতিয়া ইন্টাৰ্শিপৰ ওপৰত একো ইন্টাৰ্নেল মাৰ্ক নাথাকে নাইয়ে, বা দিয়াই নাই - যোনটো মানে চামাৰ কেম্পৰ ওপৰত অলৰেডি প্ৰভাইড কৰিয়ে দিলে। কিন্তু মানে, এতিয়া ইণ্টাৰ্ণশ্বিপটো মানে অকল মানে, আই- থিংক হেৰি ইন্টাৰনেলট পাছ ফেইল এটা যে থাকে সেইটো সেইটোৰ ওপৰত ডি- পেন কৰিব চাগে। ইন্টাৰ্ণশ্বিপ যোনে কৰিব মানে সেই হেতক ইন্টাৰনেলট পাছ কৰাই দিব - আৰু মানে যোনে ইন্টাৰ্ণশ্বিপ ন- কৰে, সিহঁতক মানে ইটাৰনেলত ফেইল কৰাই দিব সেইটো ৰিক্সটে মানে ইণ্টাৰনেল এতিয়া ইণ্টাৰ্ণশ্বিপটো কৰিবলগীয়া হৈছে আও। ধৰিল তাৰপা এতিয়া আকৌ আমাৰ মানে এ- ইচ‌ওদিয়ে কোৱা মতে আমি ইন - ইন্টাৰ্নশ্বিপটো কৰি, তাৰ - কত গোটেই মানে হে বি পি টি এটা বনাই এ চেমিনাৰ দিব লাগিব কলেজত। আকৌ চেমিনাৰ বেছতো মানে তোৰ এনেকে ভাই অৰেল নিচিনা হব নই অৰেল ভাইবাৰ নিচিনা মানে - কুৱেচনিং কৰিব, তাত যদি মানে - টো ধৰিল, এতিয়া একো কব নোৱাৰো তেতিয়াও তাত আকৌ মাৰ্ক্সটো - দিদাক কৰি দিব ন, মানে ধৰিল মাৰ্ক্স মাৰ্ক্স দিবলে বাৰু আমাৰ নাইয়ে বাৰু এতিয়া যোনটো মানে আমাৰ চামাৰ - কেম্পৰ ওপৰত অলৰেডি মাৰ্ক্সটো দিয়ে দিলে। কিন্তু মানে আই থিংক এই পাচ ফেইলৰ ওপৰতে সেইটো ডিপেণ্ড হ'ব আৰু যদি ধৰিল - তই যদি এতিয়া ইন্টাৰ্ণশ্বিপ টো তাত যদি দিয় ভালকে মানে তাত যদি তই প্ৰশ্নকেইখন - প্ৰশ্ন কেইটামানৰ উত্তৰ দিব পাৰ। তেতিয়া মানে তোৰ ইন্টাৰ্ণশ্বিপটোত - হেৰি মানে ইন্টাৰনেলটোত মানে পাছ কৰাই দিব বা আৰু অলপ নাম্বাৰ যোগ - কৰি মানে ভাল ইন্টাৰনেল মাৰ্ক এটা প্ৰভাইড কৰি দিব আৰু।
ইৰিতিং ন তই ইমান এতিয়া নিজেও চা, নিজেও তই ইমান টকা খৰচ কৰিছ, অহা যোৱা কৰিছ, ৰিপৰ্ট বনাবি এতিয়া চা মোৰ ভাগৰ ৰিপ'ৰ্টটো ফিফটি ওৱান পেজ আছে, গম পাইছনে? তোৰ মানে মই লিখিছোঁ বিশ পেজ আকৌ তোৰ বিজ পেজত লগাইছো ফটো, তাৰপিছত কনক্লুজৰ সামৰণি মাৰিছোঁ। আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ, তাৰ পিছত আকৌ কিছুমান চাৰ্টিফিকেট আছে না, তই সেইখিনি ভালকে উলিয়াই ল'বি, যদিহে তহঁতৰ ফৰ্মেলি যদি কৰিব লাগে, চাৰ্টিফিকেট আৰু তোৰ ফৰ্মেলিটিজখনতেটো মোটামুতি সাত আঠটামান পেজ হৈ যায়, একন'লেজমেণ্ট, ডিক্লেৰেশ্যন কিবা কিবি তেনেকুৱা। সন্মুখত, সেইখিনি মিলাই পেলাই মোৰ মোটামুটি তোৰ তিনি চাৰিশ টকা খৰচ হৈছে তাতেই, গতিকে অহা যোৱাতোতো ধৰ তোৰ তিনিশ মান টকা খৰচ হ'ল, ছয়শ সাতশ যদি খৰচ পেলাই ভাইভা বা ইণ্টাৰ্ণচিপ প্ৰেজেটেশনত যদি একো ক'ব নোৱাৰোঁ, তেতিয়াতো নিজৰেই বেয়া লাগিব ন।
অ'। হয় বাৰু সেইটোৱেই মানে, তোৰ ধৰি ল', এতিয়া মানে আমাৰ কণ্ডিচনটো কি হৈছে? ইন্তৰ্ণশিপটো মানে নকৰিলে